অহ।
কি কৰিছা।
এইয়া খানা বনাইছো। তুমি কি কৰিছা।
মই খাই বৈ বাহিৰৰ দিনেই অলপ ৱাক কৰি আছো।
নিৰামিছো ভাত মানে ৰহৰ দালি বইল কৰিলো। তাৰপাছত তোমাৰ তাতে লাও দিছো। তো তাৰপা ৰঙালাওঁ, আলু আৰু তোমাৰ এই এইটো কি নতুন কে যে। ভাতৰ কেৰেলা এটা চব্জি চলি আছে টো হে হৈ সেইটো মিক্স ভা। জি অকণ বনাইছোঁ। বেঙেনা ফ্ৰাই কৰিমহে আৰু ভাত বনাম আৰু একো নাই আজি এতিয়া ভাত। ওলাই গৈছে সন্ধিয়াতে এতিয়ালেকে আহি পোৱাহি নাই। যদি আহোঁতে কিবা লৈ আহে সেটো নাজানো আৰু।
অ', আমাৰটো দেত। তাই মাছ আনিছিলে আমি খাই বৈ এতিয়া আজৰি হৈ গলো।
খালা।
কাৰনেটো তোমাক সুধিলো তুমি ভাত খালা নেকি?
অ, আমাৰ খোৱাই নাই অ আমি নাই খোৱা। খোৱাটো নাই নায়ে, বনাইয়ে হোৱা নাই।
উম।
ৰঙালাওৰ ভাজি মানে মিক্স ভাজি বনালে কি হয় জানা। এই লক্ষচোন আদা অকণ দি দিব লাগে। তেতিয়া ভাল লাগে।
ৰঙালাওঁ ভাজিটো মই ইমান ভাল নাপাওঁ। এই চয়াবিন দিলে ভাল লাগে।
একেবাৰে ভাল নাপাওঁ বাৰু।
উম।
সেইটো কিন্তু হাজবেণ্ডে খাই ভাল পায় যে সেইকাৰণে বনাই দিওঁ আৰু। উম কি কৈছা?
চয়াবিন দিলে ভাল লাগে।
অ চয়াবিন দিলে বা মটৰ চটৰ মিক্স কৰি দিলে।
উম।
মই কিন্তু তেনেকেও ভাল নাপাওঁ। এই মিঠা যে লাগে চব। জিগাল মই সেইটো কাৰণেই বেয়া পাওঁ।
উম, মোৰ মানে কি হ'ল, ফোনটো বনাব দিছিলো। আনিলো ফোনটো। তাৰপিছত মানে এতিয়া ফোনৰ মানে বেটৰীটো যোন। ত লগাইছে। বেটৰীটো মানে ঢিলাকে লগাইছে, ত ফোন টো মানে অন কৰিলে মানে অফ হৈ যায়। হৈ আছে মাতটো বেয়া মোৰ।
সেইকাৰণে কৈছো আৰু কালি আকৌ লৈ যাব তাৰছত কৈছে ই নতুন বেটৰী এটা লগাই দিম
উম, বেটৰি প্ৰব্লেম
অ ফোনটোৰ প্ৰব্লেম আছে মাথা সঠা বেয়া হৈ যায়
আহবি পাতে
উম, কেইটা বজাত অফিচত
অফিচৰ পৰা তোমাৰ এই তোমাৰ যে অ', দিনতে মই ফোন কৰিছিলো
উম, উম।
এই তেতিয়া আহি আছিলো আৰু
আচ্ছা
তাৰপিছতে আহি পালোহি বাৰু কেতিয়া বাতে মানে সাতটা মানৰ ওচৰা-ওচৰি অ',।
তুমিও ফিল্ডত ঘূৰা?
অ', মাজে, মাজে যাও
উ, মানে কি কৰিব লাগিব তাত
উম। মাজে, মাজে গৈ পেলে মানে এই হেৰি কৰিব লাগেিব মিটিং বিলাক দিব লাগে মিটিং বিলাক দি পেলাই মানুহ বিলাকক মানে জনাব লাগে আৰু মানে অ', অ', ফিল পিঃ মানে ধৰি লোৱা কেম, কেম টাইপৰ আৰু তেনেকুৱা
উম, মানে নামটো কিনো এ এনজি অৰ
অ'! কওঁকচোন?
এইটো এন জি অ নহয় ত' এইটো কোম্পানী হয়। প্ৰভেট কোম্পানী হয় অকমান দিয় ইয়াত,
কি, কম
এইটো হৈছে মৈত্ৰী লাইভহুড প্ৰাইভেট কোম্পানী
আচ্ছা কিমান মানে য়েৰচ হ'ল এছটাব্লিছ হোৱা
আমাৰ এনেই অৰিজিনেল এষ্টাবিল্ছ হোৱা তোমাৰ ছিক্সটিন ইয়েছ হ'ল কিন্তু আমাৰ তেজপুৰ অষ্টাবিৰিছ পোৱা হৈছে ফৰ্তিন য়েৰাছ হৈছে
অ', মইতো ফাৰ্ষ টাইম শুনিছো বাৰু তুমি তুমি জইনিং কেনে কৰিলা
মই এড এটাট পাইছিলো ফেচবুকত লকডাউনৰ সময়ত
উম,
চফা জইনিং কৰিছো
এনে বাকী চবতো ভালেই চেলাৰী
মাহে, মাহে, মাহে, মাহে আহিছে চৰী প্ৰথম ছমাহত বাঢ়ে তাৰপাছত তোমাৰ বছৰে, বছৰে বাঢ়ে
উম,
মানে সুবিধা আৰু, গম পাইসা মানুহে অসমৰ বাহিৰত এনেকে ইয়াতে কৰা মানে সুবিধা
উম তাকে।
মাইকী মানুহৰ কাৰণে তাতকৈ অপচন কি আছে আৰু ন আমাৰ নিচিনা মানুহৰ। পথ এটা ওলায় থাকে ইনকামৰ
এক্সট্ৰা ইনকাম এটা হলে ভাল বাৰু
সেইটোয়ে মানে এক টকা বুলি নহয় আৰু এইটো আমাৰ মানে পাৰ্মেণ্ট আৰু ধৰি লোৱা ইনকামৰ কোনো মানে নাই বৃন্দাস মানে লাইফটো চলিবলৈ হলে এতিয়া সুবিধা এতিয়া ল'ৰা খৰচ খৰচা পাতিৰা এইবিলাক মইয়ে বহুত খিনি কৰিছো তো ঘৰ বনাইছো
উম
ঘৰ বনাইছো তোমাৰ দমকল মটৰ বহাইছো গৌদেছ লৈছো গেছ টেবুল বনাইছো স্কুটি লৈছো এ মানে মানে এইখিনি প্ৰায় ছয় বছৰ কৰিলো টো ছয়ছৰত মানে বহুত খিনি কৰিছো বুজাব নোৱাৰা
উম
এনেকুৱা
ঠিকে আছে এতিয়া তুমি কিহৰলৈকে পঢ়া আছিলা ন বিয়ে টো তোমাৰ বেচেলাৰ কমপ্লিট হল ন ডিগ্ৰী চিগ্ৰী
কমপ্লিট নাই কৰা গ্ৰেজুৱেচন তোমাৰ ম হায়াৰ ছেকেণ্ডৰী পাচ অনলি
উম তুমি কোন কলেজত পঢ়িছিলা
দেৰগাঁও দি কে ডি কলেজ।
উম
শুনিছা মোৰ ঘৰৰ গোলাঘাটত হে মা ঘৰ তাৰমানে।
আচ্ছা
বছৰত এবাৰ দিগদাৰ আৰু ল'ৰা স্কুল আছে না। তথাপি দূৰো হয় ন আৰু ঘৰত গলে কি হয় জানা মাহতৰ ঘৰত গলে এই দুদিন মান থাকিব পৰা শানতি লাগে না
নহ'লে এদিন দুদিনৰ কাৰণে গৈ ভাল নালাগে ন। মোৰো ডিউটি থাকে। উম, মোৰো ডিউটি থাকে মোৰ ডিউটি থাকিলে তোমাৰ ল'ৰা হেৰি নাথাকে। ল'ৰা স্কুল থাকিলে মোৰ সেনেকুৱা নিমিলে
উম, টিউচন দিছা নেকি তাক।
উম এই উ ওচৰতে দিছো এইবাৰ দিছো বাৰু বেছি দিন হোৱাই নাই এতিয়া এই আমাৰ নামঘৰটো যে নামঘৰটোত তোমাৰ এই কাঠৰ দোকানখন যে আছে কাঠৰ দোকান খনত চাইদৰ গলিটো সোমাই প্ৰথম মানুহ ঘৰ।
উম এনে ইংলিছ মিডিয়ামত পঢ়ে ন সি
উম কেবি
উম। মানে ইংলিছ মিডিয়ামৰ হলেতো পোৱালি ময়ো পঢ়াব পাৰো বাট এই আছামিছ মিডিয়ামত অলপ মানে ম প্ৰব্লেম হয়
তুমি ইংলিছ মিডিয়ামৰ নেকি
উম
অ আচ্ছা কোন স্কুলত আছিলা তুমি
মুল্লিত
আত্ছা
মোৰ আছামিছ মিডিয়াম পোৱালি বিলাকৰ মানে মেথছটোয়ে কৰাবলে বেছি অলপ দিগদাৰ হয় বাকীটো বাকী খিনি চাবজেক্ট পাৰো উম
ভালেইটো তুমি টিউচন চিউচন ল'ব পাৰাটো সৰু সৰু পোৱালখিনি, ইংলিছ মিডিয়ামৰ আজিকালি চবেই দিয়ে না।
উম কিন্তু মই যে মানে পোৱা নাই তুমি পালে কবা মোক
ঠিক আছে মই জনাম দিয়া, তোমাৰো সুবিধা হ'ব। মই গম পোৱা হলে তোমাৰগুৰিতে দিলো হেতেন আমাৰ ল'ৰাক
হা হা?
আমাৰ ল'ৰা তোমাগুৰিতে দিলোহেঁতেন মই গম পোৱা হলে
তো মই ভাবিছো অ মই সেইকাৰণে সুধিছো তোমাক।
অ দিয়া
তুমি চাই লোৱা কেনেকা পঢ়াই কি কথা
উম।
প্ৰগ্ৰেছ হয় নে নহয়
অ
প্ৰগ্ৰেছ টো চাই পেলাই হে ন
সেই যে মই মেইন কথা মই ইনপুটটো চাইছো এমাহমান দি পেলাই ইম্প্ৰুভটো চাই পেলাইহে মই দিম মানে। আৰু বিশেষকে মোক ওচৰত লাগে। দূৰত দিলে দিগদাৰ হয় ন।
উ ইম্প্ৰুভমেন্টটো লাগিব আৰু যদি প্লাছ তুমি যদি টিউচন দি পেলাই যদি পোৱালিটো একো ইম্প্ৰুভমেন্টে নহয় তেনে কি সেইটো টিউচনটো বাদ দিয়ায়ে ভাল
অ
চাই লোৱা তুমি
উম চাই লৈ পেলাই তোমাক মই উম চাই লৈ পেলাই মই তোমাক কম
উম। ক'বা তেতিয়া যদি মানে ভাল হয়, তেতিয়া অবিয়াচলি পঢ়াই দিম।
উম উম উম মইতো গম পোৱা হ'লে মই ক'লো নহয় মই বেলেগত নিদি দিলোহেতেন ইমান ওচৰতে মোৰ মানে ভাল হলহেঁতেন
উম মোৰ নিজৰ ঘৰত মই এটা আছামিচ মিডিয়ামৰ পোৱালি পঢ়াইছিলো মানে কি ক'ম পোৱালিটোয়ে পঢ়িবতো নাজানে নাজানে লিখিবও নাজানে তাক মই ফাৰ্ষ্ট এই যে মাকে বাতছা বিলাকক হাত তত ধৰাই পেলাই যে লিখাই, ছেম এজিটিভ তেনেকে লিখাইছো। এতিয়া আহি এ বি চি ডি অ আ গোটেইখিনি
উম উম এই প্ৰথম পৰ্যায় বিৰাট কষ্ট অ মই কৈছো নহয় তোমাক কাৰণ মই মাক হিচাপে প্ৰথম পৰ্যায়তো মাকেই থটিছাৰ না। হয়নে নহয় সেইটো পৰ্যায়ত পাই থৈছো না।
উ
হেল্ল', হেল্ল', তো কোনেও ফুটো আৰু বা ক কোনেও ফুটো হয় বাই ধী হেল্ল', বাই হেল্ল', - হেল্ল', হেল্ল', হেল্ল', - হেল্ল',